হেল্ল', হেল্ল'।
আৱাজ এইছে।
অ', আহিছে আহিছে।
হেল্ল'।
অহ, হাই কি খবৰ তোমাৰ?
মোৰ নামটো আমান আহমেদ, তোমাৰ নামটো?
অ', মোৰ নামট মনীষা।
মোৰ খবৰ ভালেই এইয়া তোমাৰ খবৰটো কি?
মোৰো ভালেই দিয়া। আৰু উম, বাকী তুমি ক'লা যে তুমি তেজপুৰত আছিলা ন'।
অ', মই তেজপুৰত।
অ', এতিয়া ক'ত আছ
এতিয়া মই যোৰহাটত আছো।
আত্ছা কিবা পঢ়ি আছা নেকি তুমি?
মই পঢ়ি আছো অ', ইঞ্জিনিয়াৰিং কৰি আছো বি টেক।
আচা অ', যোৰহাটত ন'। অ', আচা, আচা, অহ। অ', মোৰ ফ্ৰেণ্ড এজনেও তাতে কৰিছিলে মইতো বৰ্তমান মাষ্টাৰ্ছ কৰি আছোঁ অ'পেনৰ পৰা! অ'-অ'।
কোন ছেম তুমি?
মই মাষ্টাৰ্ছৰ ছেকেণ্ড ছেমিষ্টাৰ।
মাষ্টাৰ্ছৰ ছেকেণ্ড ছেম ন'! অ' মাষ্টাৰ্ছ টোতো দুই বছৰ থাকে ন'?
উম, মাষ্টাৰ্ছটো দুই বছৰৰ থাকে।
বাকী আজি দিন কেনেকা গ'ল?
উম, আজি দিন ভালেই গ'ল আৰু কাম কৰিলোঁ। কাম অলপ ঘৰৰ কাম কৰিলোঁ। এতিয়া আৰু বহি কথা পাতিছোঁ আৰু।
আহ বাকী খোৱা বোৱা হ'ল মোৰ মোৰ ঠিকেই গলই। য
অ অ হৈছে মোৰ খোৱা বোৱা তোমাৰো হ'ল ন
খোৱা বোৱা
অ আচ্ছা ঠিকেই আছে বাৰু বাকী অ তুমি কিমান চেমত আছিলানো
মই ফৰ্থ চেমত গৈ পেলাই তোমাৰ
আচ্ছা ফৰ্থ চেম অ তোমালোকৰ মানে অ ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰীটো মানে কিমান দিনলৈকে চলে ন
কি কলা
মানে ইঞ্জিনিয়াৰিং কৰি থাকা বুলি ক'লা ন মানে কিমান দিনলৈকে চলেনো
ইঞ্জিনিয়াৰিংটো তোমাৰ হয় চাৰি বছৰৰ গ পেল আৰু মইানে ডিপ্লমা কমপ্লিট আহটো সেইকাৰণে মোৰ হ'ব গৈ মেলি এয়া তিনি বছৰ
তিনি বছৰ ন
অ মোৰ ডিপ্ল'মা কৰা হৈছে
ঠিকেই আছে বাৰু এতিয়া মানে কি হোষ্টেলত থাকা ন
হোষ্টেলত থব তোমাৰ ঘৰটো ক'ত কৈছিলা ন
মোৰ গুৱাহাটীত ঘৰ
তোমাৰ গুৱাহাটীত ন বাক কি খোৱা বোৱা কৰিলা
অ কৰিলোঁ কৰিলোঁ উমহ বাকী অ এইকেইদিন মানে এনে কি উম কিবা বেলেগ কাম চামো কৰি আছিলা নেকি লগতে
নাই এইকেইদিন গৈ পেলাই অলপ একজাম ঝেকজাম চলি আছিলে এতিয়া কালি বন্ধ আছে নহয় সেইবুলি আজি ফ্ৰী আছো আৰু
অ অহাকালি বন্ধ আৰু এইকেইদিন একজাম চলিছে চাগে অ এই কেইদিন চলিছে চাগে অ এ তেওঁ ন
ফাইনেল-ফাইনেল একজাম, ফাইনেল একজাম অ'। এতিয়া বন্ধই বাৰু
অ', ঠিকেই আছে বাৰু! বন্ধ দিলে সময় পাই যায় আৰু বেলেগ কিবা-কিবি কৰিব।
বন্ধ দিলে, অ' বন্ধ দিলে এইবিলাক তেনেকুৱা কৰোঁতে-কৰোঁতে টাইমটো পাৰ হৈ যায় অলপ।
উ ইন্টাৰ্নশ্বিপ! তেনেকুৱা কিবা দিয়ে নেকি তোমালোকৰ?
ইন্টাৰ্নশ্বিপ হয়, ইন্টাৰ্নশ্বিপ মই কৰিম এই জুলাইতে। ইন্টাৰ্নশ্বিপটো আমাৰ তেনেকে কনষ্ট্ৰাকচন এইবিলাকতে কৰিব লাগে আৰু।
আছা তোমাৰ চিভিলৰ ন' আচ্ছা মোৰ মানে ফ্ৰেণ্ড এজনী আছ আছিলে তাই মানে আছাম ইঞ্জিনিয়াৰিঙত আছিলেটো তাইৰ এইবাৰ শেষ হ'ল আৰু অ', অ'। উম, এবাৰ শেষ হ'ল আৰু তাইক মানে দেখিছিলো আৰু ময়ে কিবা মা কিবা বনাব দিছিলে ড্ৰ'ন বনাব
ফাইনেল প্ৰজেক্ট তেনেকুৱা টাইপৰে দিয়ে আমাক ব্ৰিজ চ্ৰিজ তেনেকে এইবাকিজাইন চিজাইন কৰিব দিয়ে আৰু।
উম, উম, তাই ডি এপাৰমেণ্টটো কিবা বেলেগ আছিলে আৰু উম, উম, ঠিকে বাৰু। ভালেই হয় ইঞ্জিনিয়াৰিংটো পঢ়িলে স্কপ থাকে আৰু।
অ', অ', তোমাৰ এইটো মাষ্টাৰচ কিহত কৰি আছা?
মই ইকনমিক্সত কৰি আছো।
তোমাৰ তাৰ পিছত মাষ্টাৰ পিছত গৈ পেলাই কি মাষ্টাৰ্ছৰ পিছত চাকৰি
অ', মাষ্টাৰ্চৰ পিছত মানে মাষ্টাৰ্চ কৰি থাকাৰ লগতে তে অলপ কিবা গভৰমেণ্ট এক্জামৰ অলপ প্ৰিপেৰ কৰি আছ লগতে ভাবিছিলো আৰু নেট দিওঁ বুলি। মাষ্টাৰ্চ কৰিলে দিব পাৰি ন' নেটটো।
অ', মাষ্টাৰ্চ কৰি পেলাই।
উম, উম।
তাৰপিছত আৰু বাকী এনে গুৱাহাটীত ঘূৰিব মেলিব জেগাতো বহুত আছে।
উম, বহুত আছে বাৰু এতিয়া আৰু কিবা কিবি নতুন বনাইছে গুৱাহাটীৰ ৰিভাৰ ফ্ৰন্ট টেবিলাক
যোৰহাট ফালে আহিব পাৰা নহ'লে এপাক যোৰহাট ফালে গ'লে লাচিত ময়দান এইবিলাক ভালে আছে গৈ প ঘূৰিব মেলিব বহুত জাগা আছে।
মানে অ আপাৰছামৰ ফালে নগাঁওলৈকেহে গৈছিলো যোৰহাট ফালে যোৱাই হোৱা নাই
জহাৰ চ মানে অ নতুন জেগা ঘূৰি মেলি পেলাই ভালনে প্ৰথমে জেৰা ঘূৰিব পাৰি বস্তু চু চাব মেলিব পাৰি ক'ত কি আছে বহুত বস্তু গমো পোৱা যায়
উম মোৰ এতিয়া মানে মোৰ ডিগ্ৰীত পঢ়ি থকা লগৰ ছোৱালী এজনী এতিয়া মানে তাতে আছে যোৰহাট তত আছে উ যোৰহাট ওমেন্ছ ইউনিভাৰ্চিটিত পঢ়ি আছে তাইো মাষ্টাৰছে কৰি আছে
অ উমেন ইউনিভাৰ্চিটিৰ মাষ্টাৰ হৈ আ নে অমেন ইউনিভাৰ্চিটিখন 'কত আছে ন অমেন ইউভাৰ্চিট মই গম নাপওঁ
অ আচ্ছা তাই এই তাতে আছে এতিয়াত তাই আমাৰ মানে ওচৰতে আছিলে আমাৰ বহুত বেছি দূৰ নহয় ঘৰ এতিয়া তাই মানে যোৰহাটত গ'ল আৰু ড ডিব্ৰুগড়তো যাম ভাবিছিলে কিন্তু নগলে আৰু যোৰহাট তাত গৈছে আৰু
যোৰহাট ফালে গৈ সেইফালে হৈ যায় ডিব্ৰুগড় বেছি দূৰ হৈ যায় যোৰহাটটো অলপ ঠিক ঠাক হয় তাৰ গুৱাহাটীৰ পৰাতো যোৰহাট টো বহুত সেয়া ওচৰে গৈ মিলি পেলাই ডিব্ৰুগড়টোতো আৰু দূৰ
উম আম
ডিব্ৰুগড়তোটো বহুত যাব বেলেগে
যাব লাগে ন আচ্ছা ময়ো মানে উম যাম ভাবি আছিলো আপাৰ আছামৰ ফালে তেনেকে যোৱাই হোৱা নাই ন
আহিব পাৰ নহলে একেইজয়া ঘূৰিবলৈ
অ তাকেই ফুৰিবলে মানে এতিয়া ফুৰিব গলে নাইট চুপাৰত যাব পাৰি ন
অ ফুৰিব নাইচুপাৰত আহিব মেলিব পাৰা
অ ট্ৰেইনতো যাব পাৰি শুনিছিলো ট্ৰেইনত
চেইনছে ন অ টেইনতো আহিব পাৰে কিন্তু টেইনত তোমাৰ টাইমো বহুত লাগিবগৈ বহুত ট্ৰেইনত বহুত সহজ হ'ব
উম এক ৰাতিতে গৈ পাই ন নাইট চুপাৰ যদি যোৱা যায়
অ নাইট চোপাৰত গ'লে এক ৰাতিতে গৈ পাই ট্ৰেইন চেইনত বহুত সময় যাব তোমাৰ
ট্ৰেইনৰ হিচাপত মানে যাব লাগে ন নিজৰ টাইমতে যাব নোৱাৰি আৰু যেতিয়া ট্ৰেইন থাকে কিন্তু আকৌ নাইট চুপাৰ পাৰতকে অলপ ট্ৰেইনত মানে পইচাটো অলপ কমো হয় চাগে
পইছা নাইট চুপাৰতকৈ ট্ৰেইনত কে কম নেকি
নহয় নহয় নাইট চুপাৰতকৈ মানে ট্ৰেইনত কম চাগে
হা হা
মানে অ নাইট চুপাৰত চাগে মানে পইচাটো অলপ বেছি হয় ন
অ উল্টাতো গৈছা অ নাইট চোপাৰ অ পইছাটো বেছি হে হয় ট্ৰেইনতকে
অঁ সেইটোৱে সেইটোৱে মই কৈছোঁ আৰু
অহ
অলপ মানে অলপ বুজাত হেৰি হৈছে চাগে দিগদাৰ হৈছে চাগে অ তাকে মানে উ ভাল ট্ৰেইন হ'লে বাৰু বেলেগ কথা কিন্তু ত মানে
যে ৰেলত যোৱা ভাল নালাগে আৰু ছোৱালী বিলাকোতো বহুত অসুবিধা থাকে না
উম দিগদাৰ হয়তো আৰু মানে ভালো নালাগে মানে বেপাৰী চেপাৰী আহিও থাকে তাৰ পিছত চব মানুহ বিলাক থাকে ন অচিনাকি মানুহ বিলাক
মানুহ বিলাকতো আৰু ট্ৰেইনত গৈ মেলি পেলাই চব বিধৰ মানুহ পাবা
উম হম হম
ট্ৰেইনত গই মেলিটো চব বিধয় পাব নতুন নতুন একোটা একোটা প্ৰাণীও দেখা পায়
হে হে হে ঠিকে বাৰু কথা খিনি তাকে মানে মানে এ সেই কাৰণে আৰু এ ট্ৰে ট্ৰেইনত যোৱা কাৰণে কি আৰু ট্ৰেভেল কৰা নহয় ইফাল সিফাল মানে ইমান মানে কলেজ কামত ইমান ব্যস্ত কথা খাৰ যায় যে গুৱাহাটীখনৰ পৰা বাহিৰতে ওলাব নোৱাৰি মইতো আজিকালি ঘৰৰ পৰাও বাহিৰত ওলাব নোৱাৰা হৈছো
ইমান কামৰ প্ৰেশ্বাৰ নে?
উম, কাম মানে কি আৰু মানে দুই তিনিটা কাম লৈ থৈছো আৰু।
তোমাৰ কাম মানে ধৰা কি ইন্টাৰ্নচিপ চিন্টাৰ্নচিপ তেনেকা টাইপৰ নেকি?
অ', মানে তেনেকুৱাই আৰু ধৰা তোমাৰ প্ৰজেক্টৰ কিছুমান মানে অফলাইন প্ৰজেক্টো কৰি থাকো ন' মই। তেনেকে আৰু
কেনেকৈ কৰি কাম সোপা তেনেকুৱ টাইমটো পাছ হৈ যায় য ধৰা
টাইমটো পাছ হৈ যায় মানে মই দুইমাহান অলপমান কাম নকৰাকে আছিলো।
অ', টাইমটো পাছ নহয় আৰু ঘৰত এটা জেগাতে সোমাই থাকোতে, থাকোতে, থাকোতে, থাকোতে আমুৱাই যায় তোমাৰ
উম, এটা ৰুমতে মোৰ এই দুদিনে এনেকুৱা হৈছে যে মই মানে শুই উঠিছো একেটা ৰুমতে খাইছো বৈছো কাম কৰিছো আকৌ। হৈ গৈছো।
জ্বালা হৈ গতে নোৱাৰিম মইতো এনেকুৱা এটা জেগাতে গতে থাকি থাকি মইতো আমুৱাই যাম।
উম, উম, ৱৰ্কিং লাইফতটো অলপ বেলেগ হয় মানে এই কলেজৰ থকা দিন বিলাকে ভাল আৰু ৰাতিপুৱা কলেজ যোৱা যায় তাৰ পৰা মানে কলেজৰ পৰা মানে ঘুৰিব ফুৰিব গুচি যাব পাৰি ন'।
অ', কলেজৰ পৰা ঘূৰিব ফুৰিব গুচ এই টাইমটোও পা হৈ আ চব
উম, উম। বিলাকো থাকে।
উম, আৰু লগৰ চবৰ বিলাকৰ লগত অ', সেয়া পাছ হৈ গৈ সময়টো কিনো পাৰ ভাল লাগে আৰু।
উম, মানে লগৰবোৰ থাকিলে আৰু মানে ইমান তাৰ মানে টাইম গম নাপাই যে টাইম গৈছে। বুলি
টাইম পাছ গমেই পোৱা যায় ভালকৈ।
আৰু কি মানে অফলাইন মানে লগবোৰক লগ পোৱা আৰু অনলাইনত মেছেজত কথা পাতা ক'লত কথা পাতা অলপ বেলেগ হৈছে।
উম, উম, অনলাইন তুমি কেতিয়া তুমি এনেই জানি মেল প ওপৰৰ পৰা ওপৰৰ ওপৰিহে গম পা মানুহ কে এনেকা আছে এনেকুৱা কিন্তু যে ল প্ৰাইমেৰী হয় তেতিয়া মানে মানুহটো কেনেক পৰা ভালকৈ ভিতৰুৱা হিচাপে জানিব পাৰ
উম, তাকে গম পাই আৰু। তেনেকে বাকী তুমি ৱ কৰি আছা চাগে ন' গধূলি?
অ', গধূলিকে খোজকাঢ়ি আছিলো।
অ' ভালে, ভালে ময়ো অ' মাজ, মাজে খোজ কঢ়ো আৰু গধূলি।
মই এতিনে গ ধূলিত ৰাতিপুৱা টাইমত
উম, নাযায় নাযায়, দিয়া ঠিকে আছে মইও অলপ খোজ চোজ কাৰো দিয়া ঠিকে আছে ফোনটো ৰাখিছো মই, উম' বাই।